অঁ'। শুনিছানে শুনিছানে অঁ কি কৰি আছিলা?
এ অঁ ভাত খাই উঠিলো অলপ আগত আছোঁ এতিয়া এনেই তুমি?
হয়ঁ হয়ঁ ময়ো তাকে ভাত খাই উঠিলোঁ।
অঁ, অঁ'।
আজি বোলো। অলপ নিবনুৱা সমস্যাৰ কথা অলপ আলোচনা কৰোঁ ব'লা।
হয়ঁ হয়ঁ খুব ধুনীয়া টপিকত এটা তুমি ক'লা নিবনুৱা সমস্যাৰ- ত আমাৰ দিনক দিনে ইমান বাঢ়ি আহিছে তুমি ইয়াৰ মানে প্ৰধান- প্ৰধান কাৰণ তুমি কি বুলি ভাবা বাৰু নিবনা সমস্যাত।
অঁ পোন প্ৰথমতে তোমাৰ জনসংখ্যা যিহেতু বাঢ়ি যাই আছে।
হয়ঁ হয়ঁ।
সকলোকে আজি কালি জানাই চৰকাৰী চাকৰি কাৰণে- কিমান প্ৰয়োজন হৈছে সকলোকে, সকলোকে মানে। তাৰ বিষয়ে দৌৰি দৌৰি আছে চৰকাৰী চাকৰিলৈ এই তেনেকুৱা আৰু।
উমঁ হয়ঁ এতিয়া সকলোতো ধৰা- চৰকাৰী চাকৰিতোকে যদি তেওঁক কলে ভাবি থাকে- এতিয়া বাকী আমাৰ আহ উদ্যোগ প তি বা ব্যৱসায় আন ব্যৱসায় বিলাক কোনে কৰিব, তাৰ ফলত মানে - আমাৰ এতিয়া বহিৰাগ ত খিনিয়ে মানে সু সুবিধা লৈছে, এতিয়া যদি ক‌ও মই আমাৰ এই - অসমৰে কিছুমান মানে ল'ৰা ছোৱালী আহ বহুত মানে কম - কম দৰমহাত এতিয়া বাহিৰত গৈ মানে কাম কৰেগৈ। যদি সে সেনেকুৱা ধৰণৰ অ বাহিৰত - ছি ছিকিউৰিটি গাৰ্ডৰ নিচিনা হাইদ্ৰাবাদ তেনেকুৱা আদি ঠাইত কাম কৰি আছে গৈ - তেওঁলোকৰ তেওঁলোকে যদি আমাৰ ইয়াতে থাকি যদি সৰু সুৰাকৈ কিবা ব্যৱ সায় কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ লাভান্বিত হ'ল হয়। ঘৰতে থাকি, তুমি কি ভাবা?
মই ভাবো কি সকলোৱে মানে - চৰকাৰী চাকৰিত দৌৰি ইমান এটা বৰ হেৰি নাই যদি ব্যৱসায় বাণি জ্যৰ ওপৰতো অলপমান মনত ৰাখিব লাগে, যিহেতু বেপাৰ বানিজ্যটো বহুত লাভ আছে। তেনেকুৱা সকলোৱে যদি কৰিলে হয়, তেতিয়া বেপাৰত অলপ ভাল হ'ল হয়। আৰু যিহেতু জানাই ইমান ক উম, প্ৰতিযোগিতা ইমান বাঢ়ি যাই আছে। প্ৰতিযোগিতা বোলো বহুত বাঢ়ি যাই আছে, সেইকাৰণে -
উম।
চবে হতাশো হৈ যায় নাপাই পেলাই, এ চৰকাৰী চাকৰি নাপালেও হঠাশ হৈ পেলাই - কিবাকিবি কৰিও দিয়ে, জানাই - বাতৰি কাকতত আজিকালি পোৱাই যায়, হা।
এতিয়া মই উদাহৰণ স্বৰূপে যদি কওঁ, মানে কিছুমান ব্য ক্তি মই বা ছাত্ৰ-ছাত্ৰী দেখা পাইছো, তেওঁলোকে এ মানে - প্ৰাইভেট ছেক্টৰৰ প্ৰাই ব্যক্তিগত খণ্ডৰ মানে কিছুমান - কামতো নিয়োজিত হৈ মানে বহুখিনি ভালেখিনি মানে এ অ - দৰমহা বা পইচা উপাৰ্জন কৰিবলে সক্ষম হয়। গতিকে এইটো ক থা সত্য নহয় যে অকল চৰকাৰী চাকৰি কৰিলেহে বা এনেকুৱা হ'ব। যে আমি এসাঁজ ভালদৰে থাকিবলৈ পাৰিম। এইটো নহয় আমিও মানে বেক ব্যক্তিগত খণ্ডত কাম কৰিও বা ব্যৱসায় কৰিয়ে আদি মানে - তাৰে ভালেখিনি পইচা বা টকা উপাৰ্জন কৰি কৰিব -
অ তাকেই ঠিকে ভাবিছা আৰু প্ৰথম কথা আজিকালি তোমাৰ - খেল ধেমালিও থাকে, ত চবে খেলতো যায়। খেলটো বহুত বহুত ভাল উপাৰ্জন কৰি আছে। দে শৰ নাম উঠাই আছে বা ৰাজ্যৰ নাম উঠাই। এই তেনেকুৱাই আৰু, এই তেনেকুৱা স্থলতো - সকলোৱে মানে আহ্বান জনাও আৰু মই সকলোকে, যে অকল - চৰকাৰী চাকৰিৰ - যাতে তেনেকুৱা নহয়, সকলো - সকলো দি দিশতে লাগে।
সকলোৱে আমাক ক্ৰীড়াবিদ লাগিব খেলুৱৈ লাগিব -
ক্ৰীড়াবিদ লাগিব খেলুৱৈ লাগিব, অ।
হয় হয়, সকলো দিশতে সকলো মানুহে যেনেদৰে আমাৰ হা তৰ পাঁচটা আঙুলি সমান নহয় ঠিক তেনেদৰে সকলোৱে সকলো কামৰ বাবে নহয়। কেতিয়াবা যাৰ যেনেকুৱা ধৰণৰ মানে আহ, আগ্ৰহ অভিৰুচি আছে, সেই দিশত আগবাঢ়ি গ'লে তেওঁলোকে মানে কৃতকাৰ্যতা উপাৰ্জন অ, অৰ্জন কৰিব পাৰিব সেই বুলিয়ে ভাবো নহয় জানো। এতিয়া আমাৰ চৰকাৰৰ ফালৰ পৰাও মানে কিছুমান অ, মানে হেৰি। ব্যৱস্থা গ্ৰহণ কৰিছে, যেনে ধৰণৰ তোমাৰ মানে উদ্যোগ, নতুন উদ্যোগ আহ, প্ৰতি উদ্যোগ খুলিবলৈ মানে তেওঁলোকৰ ফালৰ পৰা কিছুমান মানে উম, এতিয়া আত্মনিৰ্ভৰ আঁচনি, এনেকুৱা আদি কিছুমান তেওঁলোক ব্যৱস্থা কৰিছে। গতিকে সেই আঁচনিৰ মানে সুবিধা লৈ আমাৰ নৱ- প্ৰজন্মই আগবাঢ়ি কিছুমান নিজৰ বোৰ বাণিজ্য এনেকুৱা ধৰণৰ অ, কৰিব পাৰে।
কৰিব পাৰে, কৰিব পাৰে। এই তেনেকুৱাই কথা।
অঁ।
অ, এনে আৰু তোমাৰ ওচৰত কোনোবা ছাত্ৰ- ছাত্ৰী আছে নেকি? যেনেকে মানে চৰকাৰী- চাকৰিৰ ওপৰতে নিৰ্ভৰ হৈ আছে। তেনেকুৱা সেইটোৰ সন্মুখীন হৈছিলা নেকি?
হয়- হয়, মই সেইতো বৰ্তমান অ, হয়, ময়ো বাৰু এজন ছাত্ৰ হিচাপে ময়ো সেইখিনি বস্তু বা দেখিছোঁ বা মোৰ অ, ওচৰে পাজৰে থকা। আহ, ডাঙৰ দাদা বাইদেউ সকলকো দেখিছো যেন তেওঁলোকে মানে কাম- কাম বন বিচাৰি আছে, কিন্তু তথাপিতো পিছ চৰকাৰী চাকৰিৰ বাবে তেওঁলোকে চেষ্টা কৰি- কৰি প্ৰায় বহু কেই বছৰ তেওঁলোকৰ মানে এ বহু কেইবছৰ তল তেওঁলোকে মানে নিয়ালে। গতিকে সময়টো মানে তেওঁলোকৰ অপব্যয় হোৱাতকৈ উম, যদি তেওঁলোকে তেক ব্যক্তিগত খণ্ডৰে যদি কি বা কাম বা সৰু- সুৰাকৈ ব্যৱসায় বাণিজ্য কৰিলেহেতেন তেনেহলে তেওঁলোকৰ সময়টো মানে সময়টো বাচিল হয়, আৰু তেওঁলোকৰ কি অকমান উক উপাৰ্জনো হল হয়, অকমান অভিজ্ঞতাও হ'ল হয়।
অ, একেবাৰে ঠিক কৈছা। সময় কাৰোবাৰ বাবে ৰৈ নাথাকে।
চ অ, আমাৰ মই নৱ প্ৰজন্মৰ বা আমাৰ উঠি অহা ছাত্ৰ- ছাত্ৰী বা মোৰ আমাৰ বন্ধু বান্ধৱী খিনি কি তেওঁলোকৰ সময় অপব্যয় নকৰি, পঢ়ক বাৰু পঢ়াৰ লগতে চৰকাৰী চাকৰি পৰি প্ৰস্তুতি চলোৱাৰ লগতে যদি তেওঁলোকে কৰে, তেতিয়াহ'লে তেওঁলোকৰো মানে ঘৰখন চলাত সুবিধা হ'ব বা অলপ ভালদৰে চলিব পাৰিব।
হয়, ঠিকে কৈছা। এই তেনেকুৱাই আৰু, সকলোকে মানে আহ্বান জনাব বিচাৰো আৰু মই। যে চৰকাৰী চাক ওপৰতো লাগে, গুৰুত্ব দিব লাগে, হয়- হয়।
এতিয়া আৰু এটা বিষয় মই এতিয়া আহ উল্লেখ কৰিছিলোঁ যে আমাৰ যিসমূহ মানে বৰ্তমান নিবনুৱা হৈ আছে তেওঁলোকৰ মানে কি কৰা হৈছে তেওঁলোকে হতাশাত ভুগি মানে মানসিক চাপত এতিয়া তেওঁলোকে বেয়া বস্তু বা এনেকা আদি এ গ্ৰহণ কৰা দেখা পোৱা গৈছে। যিহেতু তেওঁলোকক তুমি আহ্বান জনাবা কি কবা?
মই ক'ব খোজো যে হতাশ হয়তো লাভ নাই আৰু।
অ'।
হতাসাটো থাকিবই মানুহ জন্মিছো যাতে হতাসাটো হ'বই। যে হতাশ হৈ লাভ নাই তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে। হতাশ হোৱাতকৈ যদি বেলেগ কিবা কামত যদি সিহঁতে আগ্ৰহী আছে, এ সেই কামটোত যদি সিহঁতে মানে দিব বিচাৰে ভালকে। নিজকে নিজে প্ৰস্তুত কৰিব সেই তেনেকুৱা মই সকলোকে আহ্বান জনাও।
অ', ঠিক আহ, মই ক'ব বিচাৰো যে তেওঁলোকে ই হতাশাত ভুগি যিবোৰ মানে এ বেয়া বস্তু বা অসৎ অ', মানে বন্ধু বোৰৰ লগ লাগি তেওঁলোকে যিবোৰ
হয়, হয়।
মানে নকৰিবলগীয়া কাম কৰে। চুৰি, ডকাইতি অ', বা এনেকুৱা ড্ৰক্স জাতীয় আদি এনেকুৱা নিচা জা তীয় দ্ৰব্য আদি গ্ৰহণ কৰে, সেইবোৰ নকৰি যাতে তেওঁলোকে অকণমান নিজে নিজৰ স্বাস্থ্য যতন লৈ তেওঁলোকে যেতিয়া অলমান অ', সুস্থ মগজুৰে ভাল কাম যদি ব্যৱসায় কৰি মন কাণ দিয়ে বা আন ধৰণৰ ব্যক্তিগত খণ্ডৰ এনেকুৱা চাকৰিত যদি যোগদান কৰি নিজকে মানে কামত গতি হৈ তেওঁলোকৰ জীৱন ধাৰণ মানে উন্নত কৰিব লাগে বুলি, মই ভাবোঁ।
নাই ঠিকে কৈছা, ভালেই। এইখিনি সংকল্প যদি আমি সকলোৱে লওঁ। দেশখন বহুত ভাল হৈ যাব।
হয়, হয়, আমাৰ দেশখনৰো উন্নতি হ'ব, দেশৰ উন্নতি হ'লে আমাৰ
উন্নতি হয়, প্ৰথমতে ঘৰখনৰ উন্নতি হ'ব লাগে, তাৰপিছত ৰাজ্যখনৰ, তাৰপিছত দেশৰ বাবে চিন্তা কৰিব লাগে।
হয়, হয়, যেনে ধৰ, এতিয়া আমাৰ মই উদাহৰণস্বৰূপে যদি ক'ব এ, আমাৰ আমেৰিকাৰ এসময় ৰাষ্ট্ৰপতি বৰাক ওবামা। তেখেতৰ মানে বৰাক ওবামাৰ বয়সত তেখেতৰ ছোৱালী, তেখেতৰ ছোৱালীয়ে মানে, উম, এজন ৰাষ্ট্ৰপতি ছোৱালী হৈয়ো তেওঁ মানে হোটেলত মানে কাম কৰিছিলে, অ', গতিকে সেয়া হৈছে কৰ্ম সংস্কৃতি। গতিকে এই, অ', সেই কৰ্ম সংস্কৃতি আমাৰ ভাৰতৰবৰ্ষটো তো মানে আমি হোৱাটো বিচাৰোঁ, তেনেকুৱা উদাহৰণৰ
নাই, তাকে, তাকে। এই, তেনেকুৱাই কৰ্ম কেতিয়াও সৰু নহয়, যি কৰ্মই নকৰা কিয়। নিজৰ মনোযোগ দি কৰিলে, সকলো কামতে সফলতা আৰ্জন কৰিব পাৰি।
তুমি কেনেদৰে কি ভাবা?
শুনিছানে? শুনিছানে বোলো শুনিছা?
শুনি আছা নে?
শুনিছোঁ, শুনি আছোঁ, শুনি আছোঁ।
শুনি আছা নে?
শুনিছোঁ, শুনিছোঁ।
হয়, হয়, অ', মই বৰাক ওবামাৰ উদাহৰণ দি আছিলোঁ হয়।
অ'সেইটোৱে টো।
অহ ছোৱালীও মানে ৰাষ্ট্ৰপতি ছোৱালী হৈও তেখেতে মানে হোটেলতে যি মানে কৰ্ম কৰিলে, কৰ্ম সংস্কৃতিৰ উদাহৰণ আমাৰ ভাৰততো তেনেকুৱা আমাৰ কৰ্ম সংস্কৃতি আমি গঢ় লোৱাৰ বিচাৰোঁ।
বিচাৰোঁ তাকেটো, সকলোৱে যদি এনেকে ভাবে
হয় নিজৰ লগতে আমাৰ পৰিয়ালবৰ্গ, ওচৰ চুবুৰীয়া সকলোৰে উন্নতি সাধন হয়।
তাকেই সেইটোয়ে ভাবিছোঁ। এইটোৰে কামনা কৰোঁ চব গৈ আৰু
তুমি আগন্তক দিনত কেনেদৰে আগবাঢ়ি যাম ভাবিছা
মই আগন্তক দিনত মোৰ নিজৰ কৰ্মই চাওঁ সকলোকে আৰু আহ্বানো জনাওঁ আৰু নিজৰ মোৰ
তোমাৰ, তোমাৰ কি ক্ষেত্ৰত মানে ৰুচি আছে? কি ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰা তুমি?
মই, কোনো ক্ষেত্ৰত তোমাৰ আছিলে মানে, তোমাৰ হেৰি আৰু যোনটো আমাৰ, কম্পিউটাৰ যোনটো থাকে কম্পিউটাৰ কৰ্মবোৰ, সেইবিলাকত মোৰ এটা বিষয় ভাল লাগে আৰু এই তেনেকুৱা স্থলতে মই আগবাঢ়িব খোজোঁ।
হয় হয়, খুব সুন্দৰ আইডি আইডিয়া
আইটি ছফ্টেৱেৰ এইবিলাক থাকে নহয়, তেনেকুৱা বিলাক মই আগবঢ়িব বিচাৰো। প্ৰস্তুতিও চলাই আছো এইকাৰণে
হয়
প্ৰস্তুতিৰ কাৰণে কিছুমান পৰীক্ষা হয় পৰীক্ষা পৰীক্ষাও হৈ থাকে। তাৰ বাবেও প্ৰস্তুতি চলাই আছো। এনেই তোমাৰ বাবে কোৱাচোন।
অ মই বৰ্তমান যিহেতু মই চৰকাৰী চাকৰি বাবে প্ৰস্তুতি চলাইছো। কিন্তু তাৰ লগতে মই এই সৰুকৈ মানে ব্যক্তিগত খণ্ডত কৰ্মৰত হৈ আছো। তাৰ জৰিয় মই মানে তাৰ লগতে মই মানে পঢ়াটোও মই একেলগত মানে চলাই নি আছো। তোমাৰ মই তোমাৰ ভৱিষ্যত জীৱনলৈ মই শুভেচ্ শুভেচ্ছা জনালো আগন্ত দিনত তুমি ভালদৰে তোমাৰো যাতে লক্ষ্যত উপনীত হ'ব পাৰা।
নাই তাকে একে তোমালৈও থাক কিল আজিৰ বিষয়টো সামৰি সামৰো বোলো। ঠিক আছে ভালে দৰে থাকিবা।